হেল্ল',
অ, কোৱা?
অ, নমস্কাৰ।
নমস্কাৰ-নমস্কাৰ।
কি কৰি আছা?
এয়া মই বাৰণ্ডাতে বহি মোবাইল চাই আছিল
আহ ময়ো এপাক খোজ কাঢ়িব গৈছিলো আহিলোঁ বাৰু এতিয়া হাত ভৰি ধুমগৈ।
অ, ক'ৰাস্তাতে খোজ কাঢ়িলা নে কি?
আহ, এই ভাতকেইটা খাই বই এপাক এনেই খোজ কাঢ়ো সদায়।
অ, ময়ও তোমাক খোজ কাঢ়ি এই বৰষুণ দি আছে যে আমাৰ ফালে মই তোমাৰ নাই খোজ কঢ়া মানে আকৌ তোমাৰ দুপৰীয়াও জিকিলোঁ আবেলিওঁ জিকিলোঁ যে।
আও মোৰো এতিয়া মোড ৰাতিপুৱা জিকিলোঁ তোমাৰ গাডাল চৰ্দি- চৰ্দিহে লাগিছে।
উম, মানে তোমাৰ এয়া এই পথাৰত হেৰি কৰি আছো যে তোমাৰ ধান- চান ৰুই আছো যে
তোমালোকৰ সেইফালে পানী হৈছে নে পথাৰ?
অ, মই পানী হুইচে অ,
মই এইবাৰ কঠিয়া এগাল আনিলো আকৌ তোমাৰ বেয়াই হৈ গল ৰবা। মেচিন লগাই পানী দি আছো বেলেগৰ পুখুৰীৰ পা। আমাৰ ফালে পানীয়ে নাই যি বৰ ষুণ দিয়ে অকমান দিয়ে আকৌ ৰ'দ দুদিন বেছিকে দি দিয়ে মাটি শুকাই গৈছে। কি কয় তোমাৰ ইমানে পানী কম।
অ, মই তোমাৰ এতিয়া দ' মাটিবিলাক লগাই আছো মানে।
অ',
তোমাৰ এই বামবিলাক লগোৱা নাই দ' মাটি আছে তোমাৰ লগাই আছ টো হোৱা নাই এতিয়া দ' বিলাকত পানী ৰখিছে না তাত লগাই আছো মানে।
উম, অ, তোমালোকক পাঠ কৰা ৰোৱনী কেইজনীমান চি তোমাৰ চিনাকি আছে নেকি?
ৰুৱনী মোক কেইজনীতো মোৰ ঢেৰ মাতি আছে তোমাৰ লগাওঁতে এতিয়া দিন লাগিব আৰু মোৰ নাই বুলি ক'লে তোমাৰ তিনি সপ্তাহ, চাৰি সপ্তাহ মান লাগিব।
মোত মানে তিনি, চাৰি দিনৰ কাম এটা আছিলে এনেকে ৰোৱনী নোপোৱাই হৈছো চব কামত গৈ আছে। পাবলয়ে নাই মানুহ দুদিন বিচাৰি গ'লতো নাইয়ে পোৱা তোমাৰ।
অ, সেয়া তোমাৰ এসপ্তাহ আগতে কৈ থব লাগে।
উম, মোৰ তাত কৰি আছিলে এনে তাৰ পিছত পানী কমাই দেখি মই ক'লো কেইদিনমান পাছত লগাম বুলি এতিয়া তোমাৰ এ দ' মাটিকণত তোমাৰ লগাব লাগে মান নুহে নাই।
এ এইকেইদিন ৰোৱনী খিনি খুব বাহাদুৰি মানে তোমাৰ গাড়ীত লৈ যাব লাগিব থৈ যাব লাগিব, ভাত দিব লাগিব, তামোল দিব লাগিব ৰুৱ বিস্কুট দিব লাগিব, চাহ দিব লাগিব
আবেলি হবই নাপায় যাওঁ -যাওঁ বুলি লগতে কৈয়ে দিয়ে থৈ আহিব বোলে হিন্দক।
আকৌ তোমাৰ গৰম দিলে বেছি বহিব।
বহাটো বাদে এইটো দেই বহাটো এইটো নাই কষ্ট কৰিছে হ'ব উম, উম সেইবিলাকতো কবহিব লাগিব মানে অকণ সিহঁতে অলপ বাহাদুৰিতো বেছি দেখা নাই নোৱাৰো ইমান ইমান দিলে নাযাওঁ ইমান দিব লাগিব
অ ফুট ফুটনি দেখাই অ হয় দিয়া মোৰো তোমাৰ পইচা দাম নকৰোতে সেইখিনি এনেকে কয় নাই ইমান লাগিব আমাক নহ'লে নকওঁ মই পাবলৈও নাই দেখি হ'ব দে আৱ
মানে তুমি মানে যদি তুমি ধৰ ৰোৱনী কেইজনী লগাই আছা যে দুদিন যদি বঢ়াই দিয়া
অ
সিনতি আকৌ বেলেগত কাম কৰি লো আ বেলেগৰ ৰুব গুচি যায় আকৌ সেইটোৰ পৰা ওলাই আহোতে সিঁহতৰ দিন লাগিব
সেইটোতো বহুত দিগদাৰ এয়া খেতি ইমানো সহজ নহয় দেই হয় বাও গোটেই বছৰটো ধুনীয়াকে ধান খিনি খায়ো
বিক্ৰী কৰিব উম কিবা বিপদ আপদ এটা হলে বিক্ৰী কৰিব পাই
উম মই তোমাৰ এবাৰ কৰি ধৰ দুবছৰ দেৰ বছৰ মান আৰামত খাই দিব পাওঁ এবছৰ খেতিয়ে ধানৰ
অ
যোৱাবাৰ যে ধানৰ বস্তা কৰি আছিলো মনত আছে
উম উম
কি যে ডাঙৰ ডাঙৰ বস্তা তোমাৰ পথাৰৰ মাজতে মই মেচিন লগা মাৰিছ ছিলোঁ যে
অ ইয়াত তোমাৰ গৈমূৰা গৈমূৰা চুবুৰি ফালে নহয় জানো
অ কেনেকোৱা বহুত উম উম
উম উম
ভাল সেইফালে তোমাৰ বহুত ধান হয় মোৰ কিন্তু তাত এইবা এ জেগাতহে পানী আছে বাকী খিনি চব শুকাই গল মাটি আৰু অ কি কয় টেক্টৰ এখন লাগিছিলে অৱশ্যে চেকেণ্ড হেণ্ড মোক
অ ট্ৰেক্টৰ।
উম তোমালোকৰ গাঁৱত আছে নেকি ট্ৰেক্টৰ কাবাৰ।
কুৱা আছে বাৰু এ মই গৈছো তুমি শুনা আজিকালি তুমি তোমাৰতো মাটি চাতি ধেৰ আছে তুমি এটা কাম কৰা এই যে এনেকোৱা ট্ৰেক্টৰ দিয়ে নহয় সেইফালৰ পৰা আধা পইচা দিব লাগে আধা দিব নালাগে কিবা কৰে ৰখা এই অ খেতিয়ক বিলাকক দিয়েতো আধা পইচা দিব লাগে আধা মানে নিদিয়ে আধা আধা দিব নালাগে মানে
তুমি কোনোবাই যদি কৈছে সুধি পেলাই মোক ভালকে জনাবা
এইটো তোমাৰ ব্লকত ব্লকত কৰিব লাগে নেকি নে এপ্লাই নে ক'ত কৰিব লাগে ৰখা মানে তোমাৰ ধৰ ট্ৰেক্টৰ খনৰ দাম বাৰ লাখ টকা তুমি ছয় লাখ টকা দিব লাগিব ছয় লাখ টকা দিব নালাগে মানে।
ঠিকে আছে নে সেইটো ভাল তেনে মোৰ এনেকে
কিন্তু কিন্তু, কিন্তু সেই ট্ৰেক্টৰখন মানে ইমান ঠিক নহয় মানে তোমাৰ
এ কেনেও অ তোমা মই নিজৰ মাটি খিনিও ক কৰিব পাৰিলও বহুত দিয়াচোন মোৰ যিগাল মাটি আছে তোমাৰ যিমান ট্ৰেক্টকে দিব লাগে কি মানে আজিকালিতো গৰু নাপায়েই।
উহ! অ।
নে গৰু নোপোহেই তোমাৰ চব ট্ৰেক্টৰলাকে দিও আও।
আগতে সেয়াই যে আগতেতো এয়া আমাৰ দেতাহঁতেটো সেয়া দিনততো। তোমাৰ হাল বাইয়ে
উম, আজিকালি চবে গৰু নো নোপোহে। গাঁৱতে গৰু নাই তুমি।
উম, তোমাৰ দেতাহতে তুম।
কিমান গৰু আছিলে এটা টাইমত।
উম।
এতিয়া গৰু নাই এ এত চাৰিটা মান আছে জোমাৰ। ঘৰত গাখীৰ, চাখীৰ খাবকে হয়।
তোমাৰ আমাৰ যে যে মাজতে যে দুহাল যে ডাঙৰ ডাঙৰ হালোৱা নাছিলে।
অ'।
তাৰপিছত তোমাৰ বেপাৰী আহিলে হে।
উম।
তাৰ বেপাৰীয়ে মানে তোমাৰ দেৰ লাখ টকা দি আছে দুলো এই যে ডাঙৰ ডাঙৰ দুহাল যে আছিলে চাৰিটা।
অ'। সেই ডাঙৰকে এটা শিং গাল যে বহুত দীঘল, দীঘল যে অহ।
দিনয়ে মানে ককাঁতৰ দিনত আমাৰ দেতাই মানে। আমি জন্ম নুহোতে তেতিয়াও সও তেতিয়া সোতৰ বছৰৰ পৰা খেতি কৰিছে তেতিয়াই কিনা
অ'।
খোৱাই বোৱাই মানে ডাঙৰ কৰি কৰি কৰি মানে বুঢ়াও হৈছিলে আও তাপিছত আহিলে বেপাৰী দুটা। তাৰপিছত তোমাৰ আহি পেলাই মানে। দুহাল গ'ল ত' মানে তোমাৰ এহালত এক লাখ
তোমাৰ চল্লিশ হেজাৰ দিছে। আমাৰ দেউতাক লাগে তোমাৰ এক লাখ আশী মান লাগে।
উম, বহুত কম দিছে দেই। আৰু হয়ো বে গৰু কেইটা বহুত ডাঙৰটো তোমাৰ ইমান কম পইচাত নোৱাৰিতো।
তাপিছত। সেইটো শুনা না, তাৰপিছত তোমাৰ আমাৰ মানে দেউতাই ক'লে। এই, নাই মই ইমান কম দামত দিব নোৱাৰো। লাগিলে এনেই থাকো ঘৰতে ইমান হেৰি কিবা তোমাৰ পুৰণা স্মৃতি বুলি থাকো, আৰু বস্তুটো।
অ'।
এনেকে নিদিও বুলি কলে তাৰপিছত তোমাৰ নিদিও বুলি ক'লে। দুমাহ মানৰ পিছত এ দুমাহ মানৰ পিছত এহাল গৰু চুৰ হৈ গ'ল নহয়।
হয় নেকি, এই আজিকালি বেছ তোৰ বহুত বেয়া।
উম, তাপিছত তোমাৰ মানে এনেকুৱাকৈ চুৰ সোমাইছে।
অ'।
গৰু ভৰি চিন আছে তোমাৰ, মানুহৰ ভৰি চিন নাই মানে।
এই নাজানো আৰু আজিকালি কেনেকেহে মাজতে আমাৰ এই গাঁৱৰ চো ঘৰ এখনদো হৈছিলে। এই লাষ্টৰ ঘৰখনৰ যে বহুত গৰু আছিলে মাজতে। সেইনাতো মই চাৰিহাল গৰু চুৰ হ'ল।
উম।
তেওঁ, এনেকে গাড়ী বোলে সে ৰাস্তাটো থৈ আহে।
উম।
জানো গৰু খিনিও হাল্লাও নকয়, কি ঔষধ-চৌষধ দি দিয়ে নেকি?
আও তোমাৰ আমাৰ যোনহাল গৰু আছিলে সেই তুমি জানাই কিমান খঙাল আছিলে। মানুহ ওচৰলৈ চুবই নোৱাৰে।
তাকেতো।
সেয়া গৰুক ধৰি পেলাই লৈ গৈছে ভাবা।
বেয়া, কিবা এনেই যাদু মন্ত কৰে ঔষধ - চৌষধ খুৱাই দিয়ে চাগে?
উম।
আৰু ই সেয়া যে তোমাৰ এই লাগে ফেৰঅলা। তাৰপিছত কিবা - কিবি, উম ইখিনতে চাই কৰি যায় কাৰ ঘৰত কি কি আছে?
লোহাঅলা।
ওম হিন্দে চুৰ কৰে।
ওম।
মাজতে মা দু আমাৰ এই পথাৰত তোমাৰ ৰখিচ ৰখি আছিলো নহয়? এই আগবেলা সময়ত। তেনেকে টেম্পু এখনত তোমাৰ মানুহকেইটামান আহিছিলে।
উম।
এই‌ তোমাৰ মিস্ত্ৰী মানুহ।
উম।
এনে ছাগলী দুটামান উঠাই লৈ গ'ল নহয়?
উম মাৰিছে, মই শুনিছো সেইফালে তোমালোকৰ বুলে?
উম, তাৰ পিছত ছেকেণ্ড দিনা আহোতে গাঁৱৰ মানুহ দেখিলে হিহতক তেখন তে একদম ধুল বহুত বেয়াকে মাৰিলে আৰু গাৱৰ হৈ।
উম। সেইবিলাক‌‌ একো নাই, অ কিয় কিয় নিদিব কিমান? সেইটো সেইটো বস্তুৰ ওপৰত কিমান আশা থাকে বা এইটো বিক্ৰী কৰি পেলাই লোৱাটোক গাড়ী এখন লৈ দিম বাছ
বিয়া অ, বিয়া এখন পাতিম কিবা এখন কৰিম। তোমাৰ চুৰ কৰি লৈ যায়, কিমান সেইটোয়ে। মানুহে সেইকাৰনে এ ইন গালক মানে মাৰি বৌ লাগে, পুলিচক দি দিলে বাৰু লাষ্টত।
পুলিচক দি একো লাভ নাই, গম পোৱা পুলিচ একেই।
বেলাক ফাচতটে মাৰিল মাৰিছে অলপ মাৰি কৰি পেলাই পুলিচক দিছে বাৰু।
উম এই এইবিলাক একো কৰিব নালাগে হাত দুখন কাটি পেলায়
অ জীৱন ভৰা কাম কৰিব নোৱাৰি কিমান চুৰ কৰিবি নে?
জীৱান ভৰ তেতিয়াহ'লে সি গম পাই যাব চুৰ কৰিলে কি হয় যে?
উম আৰু সেনেকুৱা মানুহে তোমাৰ পাপও নালাগে।
সেই নালাগে তোমাৰ এনে।
উম। দেই এনেকা বেয়াও নহয় আমি অকণমান কিবা এটা হ'লেই আমাৰ এ
উ উম।
উম, বাকী তুমি এতিয়া ধান ৰুই আছা নহয় ন ধুনীয়াকে?
অ ধান ৰুই আছো এইফালে, তোমাৰ মই ঘৰতো বিজনেচ এটা কৰি আছো।
অ ঠিকেই আছে, কি কি হয় কি কৰিলে এতিয়া ঘৰত?
এ তোমাৰ শলিতাৰ বিজনেচ কৰি আছো।
হলিতা অঁ।
অ।
সূত সূতাবিলাক কপা আনেগে সূতা আনিবেলে কৰা নে
হে!
তোমাৰ শলিতাবিলাকে যে সূতা - সূতা কিনি আনে দোকানৰ পৰা
নহয় মই তোমাৰ একেবাৰে হেৰিৰ পৰা আহে মই এইটো তোমাৰ চু এই যে এই পলু যে বিখ্যাত যে, পলু বিখ্যাত যে জেগাখনৰ নাম কি আছিলে?
অ, তাৰপা আনিছা।
অ, তাৰপৰা আনিছো।
ক'বা জেগাটো নাম ময়ো পাহৰিলো বাৰু।
এই তোমাৰ গোৱালপা নে কি বুলি কয় যে
অ', অ', অ', সেইটো চাইডে আছিলে ৰবা শেষাই কি বোলা জেগা।
খাদ্য।
উম-উম তাৰ পাই আনিছা ন।
উম,
ভালে দিয়ক।
লাহেকে এতিয়া তোমাৰ চাকি বিজনেচটো কৰিম আউ।
মাটিৰ চাকি।
অ',
নহবাই ইটা-ইট তোমাৰ সেই কলহ-চলহ বনাব জানা যদি মেচিন এটা আনি নোলোৱা কেলে।
নাই কলহ-চলহ বনাব নোৱাৰা।
অ, মই তোমাৰ চাকিত ইমান এটা লাভ নহ'ব, তোমাৰ কলহ চল বেচা অকণমান ডাঙৰ বস্তু।
উম,
চাকিটোত কেই টকা দুটকা, তিনি টকা হেবাব বা সৰু চাকি।
উম,
সেইকাৰণে কৈছো।
অ',
বাকী খোৱা বোৱা কৰিলে নে?
খোৱা বোৱা তোমাৰ মই কৰিলো এয়া তোমাৰ মানে আজি দেৰি হল, মই তোমাৰ দহটা বজাত মাংস আনিছিলোহে।
অ, তাকে।
তাৰপিছত তোমাৰ এই ব্ৰইলাৰ
অ',
পুৰা এক কেজি লৈ আহিছো পুৰা তোমাৰ ডেৰশ টকাত।
উম, পুৰা খাইছা চাগে?
কাইলৈ দিনলৈকে একদম খাব পৰিম আৰু।
উম, ঠিকেই আছে।
পথাৰলৈ যাব সময়ত এপাক অ, পথাৰলৈ যোৱা মানে ক'ত পথাৰলে ৰাতিপুৱা তোমাৰ সোনকালে ট্ৰেক্টৰ লৈ যোৱা হ'ব, ক'ত খোৱা হ'ব আৰু ৰাতিপুৱা আকৌ এইটো ৰাতিপুৱা ঘৰৰ মানুহকেইটা ইয়াত খোৱাত খাব-খাব পাৰিলে খাম নোৱাৰিলে নাই আৰু তোমাৰ আকৌ তোমাৰ মই ভাত কাৰণ তোমাৰ দহটা এঘাৰটা বজাত লৈ যায় ঘৰ পা।
সেইটোয়ে উম, দিয়া পিছে ন।
অ, হ'ব দিয়া।
উম,